হেল্ল' কি কৰি আছে
ন কম কৰি আছো অলপমান
আছামিছ অসমীয়া হেল্ল' তাহলে
নাই মই কিতাপ এখন লিখি কি চু বোইছে
কিতাপ এখন লিখি আছিলে নেকি কোনখিনি বা কোনখিনি কোনডোখৰ পৰা কালি যোনখিনি পৰাক মুখস্থ কৰিব দিছিলো সেইখিনিৰ পৰা ক হেল্ল'
হেল্ল'
হয় মই মানে আপোনাৰ এইয়া কল এটা পঢ়াই আছিলো যে
হয় হয়
হয় তই এইখিনি মুখস্থ হলে মোক কবি দেই মোখস্থ কৰি ল
এই আমাৰ গোলকীয় ওত্তাপতো যে বৃদ্ধি পাইছে সেইটোৰ ওপৰত এখন কিতাপ এখন লিখ এয়া চু বুইছে
হয় হয় গলকীয়া উত্তাপৰ ওপৰত ন
হয় আজিকালি মানে কি হৈছে আপোনাৰ যিটো আপোনাৰ শি্প বিপটো পৰা পূৰ্বৰ আটাইতকৈ বেছি অৱস্থাটোতকৈ ভূপৃষ্ঠত প্ৰায় উত্তাপ প্ৰায় শূন্য দশমিক চৌসত্তৰ ডিগ্ৰী ছেলচিয়াছ বাঢ়িছে
নাৰ শুনিব পাইছো মই
হয়
মই মানে আপোনাৰ মানে আজিকালি মানে নতুন এটা কাম কৰিছো মই মানে আপোনাৰ বন ঔষধি দিওঁ তাৰ ওপৰত মই পি এইচ ডি কৰি আহিছো নতুনকে এতিয়া আপোনাৰ যদি বোলে খজতি বা তেনেকুৱা ধৰণৰ যদি ৰোগ হয় আপু নি ', আপোনাৰ কি কৰিব জানেনে নাৰিকল তেলৰ লগত গুল নেমু, মোৰ ৰস, মিহলি কৰি সজুতি হোৱা ঠাইত লগালে সজু, খজুটি আপোনাৰ নাইকিয়া হ'ব গম পাইছে? নহ'লে মহানিমৰ পাত যে, আপুনি ভাজি ৰাতিপুৱা, পেটত দচ গ্ৰামকৈ খাব লগে আৰু নিৰামিষ নিমপাত যে সিজোৱা পানীৰে গা ধুব লাগে গম পাইছে?
নহলে আপুনি কি কৰিব জানে? এচামুচ বিলাহীৰ ৰসৰ লগত, দু, দুই চামুচ আঙুলি কৰি সজুতি হোৱা ঠাইত মালিচ কৰিলে সজুতি আপুনি ভাল পাব, গম পাইছে, তেনেকে আপুনি আৰু এনেকে কিবা- -কিবি জানিব বিচাৰিলে মোক কব বাৰু, এতিয়া আপোনালোকৰ এটা সমস্যা হৈছে, আপোনাৰ, যিহেতু, আপোনাৰ ধৰি লক গাল ফটাচ, ছাল ফটাহ বুজিছে? হেল্ল'হ তেহা কৰিব জানেনে আপুনি গুল, নেমু ৰস পঁচিছ মিলি কৰিও নিতৌ ৰাতিপুৱা সুধা, পেটত খোৱাৰ উপৰিও নেমু- এটা দুফাল, কৰি ছালত খানিব লাগে, বুজিছে? নহলে, আপুনি কি কৰিব জানেনে কেঁচা হালধিৰ, ৰস বিছ মিলি, মিলি গ, গ্ৰাম খোৱাৰ উপৰিও কেঁচা, হালধি, - খুন্দি ৰাতি শোৱাৰ আগতে ছালত আপুনি লগাব। গম পাইছে? আৰু ৰাতিপুৱা আপুনি সদায় কি কৰিব জানে নে দচটাকৈ আমল, কি খাবচোন আমলখি খুৱা এনেও, ভাল বাৰু। তেনেকুৱা কৰিব আমলখি গছ আছে ন, মোকো দিবচোন অলপমান মোক মানে আমলখি কিনি আনি- আনি খাওঁ, বুজিছে আ, মোৰ আপোনাৰ দুশ টকা কেজি, চলি আছে।
অ, হয় নেকি?
হয়, আপোনালোকৰ? ফালে কিমান?
আমলখি জানো কিমান কেজি চে নাজানো ঘৰৰে আৰু নিকিনো নহয় মই।
অ', অ', আমাৰ পিনে বুজিছে দুশ টকা। কেজি মোৰ মানে আপোনাক কনিলে গা সম, সমাই যায় গম পাইছ নে?
আপোনালোক?
যেনে তেনে মই পি এইচ ডি টো কৰিলো আৰু গম পাইছে এতিয়া আপোনাৰ ধৰি লও। গম পাইছে নে?
হয়, হয়।
এতিয়া আজিকালি দেখিব পোৱা যায় আপোনাৰ নানান ধৰণৰ সমস্যা হয়। হয়ে, নহয় কওকচোন বাৰু? এতিয়া ড্ক্তৰৰ ওচৰত যায় কিছুমান? আমাৰ। এতিয়া ধৰি লওক কিছুমান মানুহ আপোনাৰ এয়া অকালতে চুলিপকে হয় নে নহয় ক।
একদম, একদম।
কৰিব জানেনে ৰঙা জবা ফুল আৰু আমলখি একেলগে পিহি ৰাতিপুৱা গা ধোৱাৰ লগত বতে। নিয়মীয়াকৈ আ আপুনি লেপন দিলে, অ। ককালতে আপোনাৰ চুলিৰ কৰা। কম, হয়। অ, গম পাইছেনে আপুনি অঁ। হয়, হয়। আপুনি সেইখিনি কৰিবচোন।
হ'ব, হ'ব ঠিক আছে। অ, বুজিছো, বুজিছো।
এনেকোৱা কৰিলে মানে আপোনাৰ মানে বহুত আপুনি মানে আৰাম পাব আৰু গম পাইছেনে। আজিকালি মানুহ অকালতে? চুলি পকে মানে। কি কব আৰু মানে বহুত মানে ধৰা এ চুলি সৰিলে আপুনি কি কৰিব গম পাইছে? আমলখি তিনি চাৰি ছেতেলিয়ে এৰাতি মূৰত বান্ধি ৰাখি কি পিছ নিছদিনা মূৰ ধুলে আপোনাৰ চুলি সৰা বন্ধ হ'ব গম পাইছা নে আৰু আপুনি অহৰহ দাইল চিনি পায় ঘৰ অৰহৰ য অৰহৰ দাইল, হয় পিহি আপুনি তিনিবাৰ কৈ দিনে পলেপ দি দ্বিতীয় দিনা সৰিয়হৰ তেল মূৰত ঘঁহি ৰ'দত বহি চাৰি ঘন্টাৰ পাছত আগত দৰে পলে দিলে কৰে বুজিছে নে খৰাক কমে আৰু আৰু চুলি গজে, আপুনি হয় আপুনি খিনি কৰিব আৰু গম পাইছে এতিয়া আপোনাৰ বাৰু ক তই পোকে চুকে খাই নেকি হয় আপুনি অ হয় আপুনি মানে বেছি হৰি বস্তু নেখাবা ঠাণ্ডা বস্তু নাখাব আপুনি কি কৰিব জানেনে কেঁচা হালধি জুইত পুৰি দাত মাজিলে বা দাঁতত কলে দি থলে দাঁতৰ ৰোগ ভাল হয় গম পাইছে। তিতা ভেকুৰী চিনি পায়, হয় সেয়া বিশটা মান খুন্দি দাঁতৰ বিৰিত দৰে বাহঁৰ সৰু চুঙা এটাত লৈ আপুনি ধোৱা খিনি মুখেৰে টানি মুখত কিছু সময় ৰাখি আহখিলে আপোনাৰ দাঁতৰ বিষ নাইকিয়া হ'ব গম পাইছে
হয় নেকি
আৰু আপুনি কি ক বগা এই লাতুমণি চিনি পায় ন বগা লাতুমণি
ঘ তবক
শিপা ৰস আৰু কেঁচা চাহ যে শিপাডাল খুন্দি দাঁতেৰে কামুৰি ল নাইবা ৰস উলিয়াই উলিয়াব লাগে গম পাইছে সেয়া কৰিলো মানে আ- পূৰ্ণিমা বহুত সমস্যা পৰা সমাধান পাব পাৰে আপুনি মই মানে আপোনাৰ এতিয়া নতুনকে ইয়াতে মানে বন ঔষধি মানে হেৰি খুলিছো গম পাইছে ঘৰতে কাৰোবাৰ লাগিলে জনাব মই যদি দি দিওঁ তেতিয়া হ'লে সেই ফিচটো মোক দিলেই হ'ল আৰু কাৰণ মই পিএইচডি কৰোতে আপোনাৰ মোৰ বহুত টকা চক- থকা গৈছে ন গম পাইছে এতিয়া তকোমে খোৱা হওক মোৰ কামুৰি হওক মই মানে গোটেই খিনি দিওঁ আৰু গম পাইছে
হয়
তেনেকৈ দি দিওঁ আৰু আপোনাৰ মোৰ মানে আপোনাক পানী লগা হয় কিছুমানৰ হয় নহয় তেতিয়া আপুনি কি কৰিব জানে নে কলা তিল আৰু সামান্য গুৰ মিহলাই ৰাত- তি খোৱাৰ আগতে খালে পানী লগা প্ৰতি- ৰোধ কৰে আৰু ৰোগ সহজে আৰোগ্য হয় নহ'লে কি কৰিব জানেনে সৰিয়হৰ তেলত নহৰু চাৰি পাঁচ ফুটা খুন্দি অলপ গৰম কৰি নাকৰ ভিতৰত সুমোৱাই দি নাকৰ ভিত- ভিতৰে বাহিৰে মালিচ কৰা উপৰিও বুকুত মালিচ কৰিলে পানী লগা ভাল হ'ব গম পাইছে। হেল্ল গম পাইছে নহ'লে কি কৰিব জানেনে আপুনি পাৰ চৰাই মাংসৰ লগত গত জালুক দি ৰান্ধি খালে জুলীয়া কৰি ৰান্ধিব লাগে পানী লগা সহজে ভাল হ'ব গম পাইছে। নহ'লে আপুনি ৰাত- ৰাতিপুৱা কুহুমীয়া নিমখ পানীৰে মোখ কুলকুলীয়া কৰিব পাৰে এতিয়া আপোনাৰ উপকাৰী মই কেইটামান আপোনাৰ বস্তুৰ নাম কৈছো দেই কি কি বস্তু বা আপোনাক মেচ চিনি পায় কালমেষ বগা বাহক চিনি পায় এইবোৰ মানে সতে আপোনাৰ ভাল আৰু মই মোৰ তাত আছে বাৰু আপোনাৰ বগা বাহক মই দেখাম বাৰু আকৌ ধৰি লওক আপোনাৰ নৰসিংহ কণ কণী বিহু কণী বিষ ইজে আমলখি, অকন, চজি- না জমলাখুটি, হেৰেনা, এইবিলাক মানে আপোনাৰ ঔষধি মানে বুজিছে, মই মানে এইবোৰ ইউজ কৰোঁ আৰু তেনেকৈ নয়নতৰা, টেঙেচী টেঙা, ছাল মুগৰা, গাঠিয়ন, - পচতীয়া, কৰিয়া বিজল, মহামগ, গৰাজ, তাৰ পিছত ৰঙা ভেৰেনা, শিঙা, গোমধান, গম পাইছে তেনেকে বৰুণ গছ, ডালচেনি, পাতে গজা, ব্ৰাহ্মী -ব্ৰাহ্মী, বহুত ভাল গম পাইছোনে সেইটো আপুনি এনেও খাব পাৰে, মহানিম, মচুন্দৰী, হয়। আৰু হাৰ যোৰা লতা, হাৰ যোৰা লতাটো চিনি পায় নে? হয়, আপোনাৰ হাৰ, ভাঙিলে আপুনি সেইটো যদি থেতেলিয়াই লগাই আপোনাৰ বহুত, ভালো। কয় মানে, তেনেকে আপোনাৰ হয়, হয় -হয় তেনেকে আপুনি অচোক, চেংমৰা, ৰজনীগন্ধা, পুটচ,
সেইটো এবিধ গছৰ নাম হয়, আপুনি আকৌ এই পেকেটটো, টো বুলি নাভাবিব,
অ, গম পাইছোঁ, গম পাইছোঁ এইটো। ঘৰত সকলোৰে ভাল নহয় জানো?
অহ, ভাল -ভাল আপুনি যে, পলাক গছ চিনি পায়? পলাক গছ, সৰ্পগন্ধা চিনি পায়?
হয়, পাওঁ-পাওঁ।
মুস্তক চিনি পাই? কেহৰাচ, কেচমুই,
মোৰ দেউতাটো আয়ুৰ্বেদিক আছে।
হয় -হয়, উঅ', হয় নেকি? তেখেত পি- এইচ -ডি কৰি আহিছে নেকি?
তেখেতে পি - এইচ -ডি, তেখেতে? পি এইচ ডি বহুত ঠাইত কৰিছে বুজিছে।
বহুত ঠাইত পি এইচছ ডি আপোনাৰ বহুত ঠাইত কৰিছে মানে মই বুজি নাপালো পি এইচছ ডি এবাৰহে কৰাই।
মানে পি এইচ ড বহুত ক পি এইচ ডি তেখেতে লৈছে, তেখেতে নাটক বুজছে তেখেতে নাটকৰ পি এইচ ডি লৈছে, তাৰপিছত আয়ুৰ্বেদিক পি এইচ ডি লৈছে, তাৰপিছত তেখেতে?
এ, এটা দাঁ কৰচা বুলি কয় বুজিছে সেইটো মানে এটা হেৰি, হয় মানে এ টেকনিক হয় যিটো আমাৰ মানে বেমাৰ ভাল কৰিবিব পাৰোঁ যে দাঁতটোৰে আমি এটা আট দেখাব পাৰোঁ, দাঁতৰ, দাঁত আমাৰ দাঁতক এ দেখাব পাৰোঁ সেনেকুৱা টাইপ কৰি আহিছে, পি এইচ ডি হয়, মোক বৰবাহাতো কৰি থৈছে। যেয়া।
অ', অ', আচ্ছা, আচ্ছা। অ', আমালোকৰ ঘৰ শুনো মানে তেনেকুৱাই ন'।
হয়, চুপ, চুপ একে, ছবে চুপ হৈছে। তে হয়।
চবে শিকিছে হয়, হয় মই মানে আপোনাক নতুনকে পি এইচ ডি কৰিছো আৰু। হয়। তেওঁ মানে আপোনাৰ বহুত খিনি মই জ্ঞান আহৰণ কৰিছো, নতুন। পি এইচ ডি পৰাই
হয়, আপোনাৰ আকৌ ঘৰত গৈছিলো
আয়। হ'ব দিয়ক মই আপোনাক পাছত ফন মৰি আছো, ৰ'বচোন।